পৰাও কথা পাতোঁ দিয়া তুমি গছ গছনি ভাল পোৱা নে লগাই
হয় মই গছ গছনি লগাই ভাল পাওঁ
হয় গছ গছনি অ মই বৰ ভাল পা অ গছ গছনিবোৰ লগাই কেনে আৰু তুমি গছ গছনি মানে ত তুমি কি কি কি গছ গছনি লগাইছা
ফুলৰ গছ বোৰ লগাইছো ফুলৰ এ ঠানিবোৰ লগাইছো আৰু কলগছ লগাইছো আৰু নিম গছ লগাই পাইছো আৰু তুমি কি কি লগাই পাইছা
হয় মইও মইও গছ মই বেছিভাগ মানি প্লান্ট বোৰ আছে মোৰ ঘৰত মানি প্লান্ট লগোৱা আছে আৰু মানে ফুলৰ গছ বোৰ লগাইছো জবা ফুলৰ গছ আৰু গেন্দা ফুলৰ গছতো লগাইছিলো এতিয়া বৰ্তমান ফুলটো হোৱা নাই লগাই থোৱা আছে আৰু নৰসিংহ গছটো লগাইছো আৰু তুমি অ এনেই কোনটো গছ তুমি বেছি ভাল পোৱা লগাই কেনে
হয় মোৰ মতেটো ফুল গছ বোৰ বহুত ভাল হয় এইটো ঘৰৰ কাৰণেও হয় ভাল হয় চ কৰে ঘৰত আৰু এনেতো যোনটো মানে গছৰ পৰা বেনিফিট থাকে এইটো গছ বোৰতো হল যেনেকুৱা হল কলগছ কলগছৰ পৰা আমি এইটো ফল খাব পাৰিম এইটো কলগছ হল আৰু অমিতা গছ অমিতা গছৰ পৰাতো কল খাব পাৰি অমিতা খাব পাৰি আৰু এনে নিম গছ বৰ ভাল হয় নিম গছত মানে বহুত ঠাণ্ডাও হয় আৰু এইটো অক্সিজেনৰ কাৰণেও ভাল হয় সেইকাৰণে নিম গছ ভাল পাওঁ আৰু তুমি
হয় মইও বৰ ভাল পাও নিম গছ বোৰ ভাল অ আৰু তুমি যেনে তুমি মানে কোনটো গছ বেছি লগাই কেনে মানে কোনটো বেছি কোনটো গছ আমাৰ বেছি অক্সিজেন দিয়ে
হয় হয় এটা আছে স্নেক প্লেণ্ট বুলি আছে এইটো এইটো গছটোৱে অক্সিজেন দিয়ে বহুত ভাল হয় এইটো তুমি ঘৰৰ ভিতৰতো লগাব পাৰা টাপত
হয় হয় তুমি ঠিকে ক'লা এইটো মানি প্লানট দৰে থাকে যি ন মানে মানি প্লাণ্টটো বুলিও কোৱা যায় মানে এনেকুৱা বহুত ধৰণৰ গছ বোৰ থাকে যি আৰু এটা গছ আছে নহয় যি মানে অ পিপল গছ বুলি কয় যি শুনা পাইছা নে হয় পিপল গছতো মানে বহুত অক্সিজেন দিয়ে সেইখিনিত সম মানে তাতে আমি মানে বেছি অক্সিজেনা পাও ন সিটো গছৰ পৰা তে সেইটো এইটো গছত মানে সন্মুখত তুমি মানে থাকিব নোৱাৰা মানে বহুত বেছি অক্সিজেনো আমাৰ কাৰণে বেয়া হয় নে নহয় সেইটো কাৰণে এইটো গছত মানে বেছি দেৰি থাকিব নোৱাৰে কিন্তু ইটো গছ আমাক বহুত মানে এইটো দিয়ে কিন্তু আজিকালি দেখা পাইছা ন তুমি যে মানে বহুতে মানে বেয়া হেৰি কৰে মানে বহুতে গছ গছনিবোৰ লগাই তাৰপিছতে মানে গ গছ গছনিবোৰ কাটে হয়নে নহয়
হয়
হয় তে তুমি কি বিচাৰা যি গছ গছনি মানে কাটি ভাল হয় নে বেয়া হয়?
হয় মোৰ মতে টো গছ গছনি কাটিব নালাগে। যিহেতু এইটো জীৱ জন্তুৰ কাৰণেও বেয়া হৈ যায় জীৱ জন্তু মানে জীৱ জন্তুৰ ঘৰে এনেকুৱাই হয় জংঘলত থাকে ন সিহঁতৰ গছনি ডাঙৰ ডাঙৰ জংঘলতো বহুত ডাঙৰ ডাঙৰ গছ গছনি থাকে সেইবোৰ কাটি দি টু জীৱ জন্তুৰ কাৰণেও বেয়া হৈ যায় জীৱ জন্তু মানে ৰাস্তাত আহি যায় তাহঁতৰ মানে ঘৰ নাথাকে ন হৈ যায় সেইকাৰণে সেইকাৰণে কাটি নালাগে সেইটোয়ে ভাবো আৰু বহুত কিবা কিবি এনেকুৱা গছ আছে যিহেতু তুমি কলা পিপলৰ গছ আৰু বৰগছ এইবোৰ গছ বহুত বৰ ভাল হয়। এইবোৰ গছ আৰু পিপল গছ, বোৰ এইবোৰে মানে তুমি কৈছা যে অক্সিজেন দিয়ে। এইটো ঠিকেই ক'লা অক্সিজেন এইটো অক্সিজেন থকা গছ বোৰ আমি কাটিলে আমি নিজে অক্সিজেন নাপাম আৰু নাইকিয়াই হৈ যাব।
হয় হয় ঠিকে ক'লা তুমি আৰু গছবোৰ লগাই কিনে কি কি বেনিফিট হয় জানা নাই যেনেকুৱা আমাক মানে গছ গছেদি আমি মানে বহুত ধৰণৰ বস্তু বনাব পাৰো হয়েনে নহয় বিছনা বনাব, পাৰো আৰু ঘৰৰ বহুত ধৰণৰ বস্তু টেবুল, চেবুল বনাব পাৰো। আৰু মানে গছেদি আমি বহুত কিবা মানে লাভ হয় নে নহয়, আজিকালি গছবোৰ এনে কাটিলে সেইটো কৰিলে বহুত বেয়া হয় নে নহয়।
হয় ঠিকেই কলে।
হয় কোৱাচোন গছ গছনিবোৰ মানে যেনেকুৱা তুমি গছ লগোৱা ন'? আৰু গছে দি মানে কি কি এনেকুৱা বস্তু হয় তুমি আৰু কিবা ক'ব জানিব নে?
হয় গছ গছনি লগালে গছৰ পৰা বহুত কিবা কিবি ঔষধ বনে ঔষধ বনিব বনে আৰু কিবা কিবি পাৰফিউমো বনে সেইটো অ আৰু ঔষধ পাৰফিউম আৰু বহুত কিবা কিবি বস্তুও বনে গছৰ পৰা সেইকাৰণে আমি গছ গছনি লগাব লাগে যিহেতু যিমান লগালে সিমানে ভালে হয়।
হয় হয় ঠিকে কলা তুমি গছ গছনি আমাক যিমান লগালে সিমানে ভাল হয় গছ। তেতিয়া বহুত ঔষধো পায় মানুহ গছেদি আমি মানে যেনেকুৱাকে ভাবিলোৱা যেনে নাৰ্জী ফুলৰ গছ এতিয়া লগালো হয়ে নে নহয়। তে নাৰ্জী ফুলৰ গছে এ যদি মানে সেইটো ফুল টো মানে আমি যুজ বনাইও খাব পাৰো আমাৰ মানে স্বাস্থ্যৰ কাৰণেও ভাল হয় ন। যিহেতু আমাৰ পেটত বহুত সৰু চলিৰ পেটত মানে কিৰমি কিব কিবি হয় ন' প্ৰব্লেম হয় সেইটো সময়ত মানে তুমি নাৰ্জী ফুলৰ জুচ বনাই খালে মানে বৰ বেনিফিট হয় আৰু তুমি মানে তেনেকুৱা আৰু কিবা জানানে তুমি যে মানে কোনটো গছেদি মানে আমি কি কি মানে কি কৰিব পাৰো আৰু কোন মানে ইটো গছেদি আমি ঘৰ বনাব পাৰো হয়ে নে নহয়। মানে এইবোৰ গ যদি মই বহুত কিবা কৰিব পাৰো আজিকালি মানে বহুতে মানে গছ কাটি দি কিনে মানে ঘৰ চৰ বনাই আছে। তে ঘৰ চৰ বনোৱা ভাল নে বেয়া?
হয় ঘৰ চৰ বনোৱা মানে তুমি কি ক'লা গছ কাটি এ ঘৰ বনোৱাটো বেয়া ন।
তাতে মানে ফ্লেট বোৰ বনাই আছে। হয় নে নহয় তে মানে বহুত তুমি ক'লা নে এনিমেলছৰ কাৰণে মানে বহুতে মানে এনে জীৱ জন্ত টো কাৰণে বেয়া মানে যিহেতু সিহঁতে থাকে ন তে যোনটো জেগাত সিহতে থাকে আমি সেইটো জেগাত যদি আমি বেয়া কৰি দিও সিহঁতৰ কাৰণেতো বেয়া হ'ব ন' যে আমিও তো আছো ন' সিহঁতৰ কাৰণে ঠাই লাগিব ন আজিকালি বহুত তেনেকা গছ কাটি ইপিনে ঘৰ বনাই আছে এইটো ভাল নে বেয়া?
হয়, এইটো বেয়া হয়েই আজিকালি সবে গছ গছনি কাটি ঘৰ বোৰ বনাই আছে। বহুত কব মানে কৰবাত। জাগাত মানে ব্ৰিজো বনাই আছে গছ গছনি কাটি এইবোৰ বৰ বেয়া। এইটো মইতো বেয়াই পাওঁ অহ'যিহেতু জীৱ-জন্তুৰ কনেও বেয়া হৈ যায়। আৰু এনেতো গছ যিমানে আমি লগাব পাৰো সিমানে ভাল হয় আমাৰ কাৰণে ভাল হয়, আমি ফল মূল খাব পাৰো আৰু এনে ফুলৰ গছ লগালেও দেখাতো ভাল শ্ব' দিয়ে ঘৰত আৰু বহুত ফুলেদি অহ চেণ্ট বনে আৰু বহুত কিবা-কিবি ধূপো বনে ফুল গছেদি আৰু কিবা-কিবি ঘাঁ বন থাকে এইবোৰে দি মানে এইটো বনে অ' এ' কি কলো এ' চেণ্ট বনে হয় ধূপ বনাই চেণ্ট বনাই আৰু এনেই ডাঙৰ-ডাঙৰ গছবোৰ থাকিলে যিহেতু মানে আমাৰ ঘৰৰ যেনেকুৱা হ'ল খিৰকী, আৰু এনে দাৰ এইটো দাৰৱাজাৰত বনাই, আৰু এনে বিচনা, টেবুল, চেয়াৰ, টেবুল এইবোৰতো গছে দিয়ে বনোৱা হয়।
বহুত কামত আজিকালি গছে ইউজ কৰা হয়। যিহেতু এনে কাটিব লাগে, যেতিয়া মানে গছৰ যেতিয়া মানে এইটো হৈ যায় ন টাইম হৈ যায় মানে গছতো যেতিয়া মানে জিন্দাৰ থকা গছতো কাটিব নালাগে, সেইটোয়ে কম মই।
হয় ঠিকে ক'লা তুমি। কিন্তু মানে আজিকালি মানে-মানে গছ গছি কাটা আৰু জাগা খিনিও নাই ন মানে জংগল। ঘৰ বনাব কাৰণে এইটো কাৰণে মানুহেতটো গছ কাটে নহয় কিন্তু গছ কাটিব লাগে কেনেকুৱা এনেকুৱা ঠাইতটো কাটিব নালাগে যোনটো ঠাইত মানে বেছি মানে অ' জীৱ-জন্তু বোৰ থাকে, কিন্তু আজিকালি মানুহতে সেইে ঠায়ে কাটে মানে বেছি ভাল নহয় ন এনেকুৱাকে, সেইটো কাৰণে মানে কাটিব বেছি ভাল নহয় লেকিন ঘৰতো মানুহ সিহ'তক লাগিব ন। তে ঘৰৰ কাৰণে সিহঁতে কাট তে কিন্তু ঘৰ মানে এনেকুৱা জাগাত কাটিব নালাগে যোনটো জাগাত বেছি এনিমেল চাগে ন, সেইটো জোগাত মানুহতে কাটি দে এনিমেলছ বোৰ ক'ত যাব। সিহঁততো ঠাই লাগিব ন থাকিবৰ কাৰণে, তে সেইটো কাৰণে। বেয়া সেইটো তুমি আৰু কি বিচাৰা, মানে যেনেকুৱাকে এতিয়া তুমি গছ-গছনি তুমি ক'লা যে ঘৰত মানে তুমি এইগিলাক মানে ফুলৰ গছ লগালা, সেইটো গছ লগালা ন, তে তুমি আৰু তুমি এ ঘৰত কি-কি গছ লগাই পাইছা? মানে ঘৰৰ ভিতৰ কি কোন কোন গছ আছে তুমি ক'ব পাৰিবানে?
ঘৰৰ ভিতৰতটো মই মানি প্লানট লগাই পাইছো আৰু স্নেক প্লানট আৰু বহুত কিবা কিবি ফুলৰ গছবোৰ আছে সৰু-সৰু আৰু এনে বাহিৰতো বহুত ডাঙৰ-ডাঙৰ গছবোৰ আছে কলগছ আৰু অমিতা গছ হ'ল আৰু বহুত কিবা কিবি ডাঙৰ-ডাঙৰ গছ এইবোৰৰ মই নাম নাজানো ইমান ভালকে অ এইবোৰ বহুত ভাল হয় বহুত মানে এইটো বতাহও পায় এ সেইটো গছেদি বহুত ভাল হয় আৰু তোমাৰ মতে স তুমি কি কব বিচাৰা যে সেইটো মানে চবতকে মানে ভাল গছতটো কি হয়?
হয় চবতকে ভাল গছ মানে এ গছতো ব চব গছে আমাৰ কাৰণে ভাল লগা গছ হয় নে নহয় যিহেতু আমি চব গছৰ পৰাই আমি অক্সিজেন পাওঁ চব গছে আমাৰ মানে আমাৰ স্বাস্থৰ কাৰণে ভাল থাকে। কিন্তু গছটো কাটি দিয় মানুহতে সটো কাৰণেয়া হৈ যায়। কিন্তু তুমাৰ মানে গছ লগাব লাগে মানে মানুহ কয় ন এটা গছ কাটিলে মানে দচটা গছ লগাব লাগে হয় নে নহয়। মানুহতে সেইটো আমাৰ প্ৰাকৃতি হয়, এটা গছ কাটিবা তুমি দহ চচা গছ লগাবা বহুতে মানে গছ বোৰ কাটে সেইটো কাৰণটো বেয়া হয় কিন্তু গছ বোৰ লগাব লাগে। লগালেহে আমাৰ কাৰণে ভাল হ'ব, যিমান গছ যেনেকুৱা আমাৰ আমি জীৱ জন্তু যাই আমাৰ মানে মানুহতও মানে যেনেকুৱা এটা মানুহ কিবা হলে মানে বেলেগ মানুহ আকৌ হেৰি হৈ যায় ন সেনেকুৱা গছৰো জীৱন আছে ন সিহঁতৰো আমাৰ জীৱন আছে যি আমি এটা গছ কাটিলে বহুত গছ লগাব লাগে, এনেকুৱা বহুত ধৰণৰ গছ মইয়ো লগালো মানে আমাৰ কলেজতো মানে বহুত এনেকুৱা গছ বোৰ লগোৱা গৈছে, আমাৰ মানে টিচাৰ বোৰে কয় যে তোমালোকে গছ পুলি লৈ আহা, আৰু এনে এনভাইৰনমেন্ট ডে দিনা চবে মানে গছ পুলি লোৱা আহে বহুতে মানে নিম গছ আনে আৰু মানে বহুত ধৰণৰ গছ বোৰ আনে তে তুমি এতিয়া লাষ্ট মানে কেতিয়া গছ লগাইছিলা মানে কিবা গছ পুলি লগাইছিলা নে
হয় মই লষ্ট লগাইছিলো অমিতাৰ গছ লগাইছিলো ঘৰত অমিতাৰ গছ লগালে ভালো হয় গৰমৰ দিনত মানে অমিতা খালে ভাল হয় আ পেটৰ ঠাণ্ডা ৰাখে হয় পেটৰ কাৰণে ভাল বহুত কিবা কিবি এনেকুৱা আছে ফল মূল যিহেতু ত আমাৰ পেটৰ কাৰণে ভাল আমাৰ স্বাস্থ্য স্বাস্থ্যৰ কাৰণে ভাল হয়ৰ বহুত কিবা কিবি এনেকুৱা আছে হয় তুমি কি লগাইছিলা কি গছ তুমি ঘৰত লগোৱাত বেছিকে
হয় মোৰ গছতো মানি প্লানট আছে বহু বেছিভাগ মানি প্লান্ত ল
হয় এনে ডাঙৰ ডাঙৰ গছ কি লগবাইছা তুমি
হয় মই ডাঙৰ গছটো মই মানে কলেজতে লগাইছিলো আমাৰ এইখিনি জোগাত বেছি প্লেছ নাই ন তে মাজে বিিি জাগা ন ত কাৰণে আমাৰ কলেজত মানে সুধিছিলে তে মই মানে অ নিমৰ গছ লৈ কেনে গৈছিলো লগাব কাৰণে তে ছাৰ বোৰ মানে বৰ ভাল পাইছিলে যে অ নিম গছ লৈ কেনে নিমৰ গছ আৰু এইটো গছ কিনে পাতে গছা পাত যি থাক তাকে নহয় সেইটো গছো আমাৰ কাৰণে বহুত ভাল ভাল লগা গছ হয় মানে আমাৰ পেটৰ কাৰণে বহুত ধৰণে মানে বস্তু মানে পেটৰ পাথল হয় কিবা হয় মানে বহুত প্ৰব্লেমত মানে সহায় কৰা গছবোৰ হয়াতে গছ পান তে দুগাৰ মোৰলৈ কেনে যোৱা কাৰণে মানে টিচাৰ বোৰ বৰ ভাল পাইছিলে আৰু হয় ঠিক ঠিকে আছে দিয়া থেংক ইউ